অঁ শুনা পাইছেনে? অ মই শুনিছোঁ হয় অ ঠিকে আছে ক'ব।
মই আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰি বুলি আপোনাক সনযোগ কৰিছিলো, আপুনি অকনমান টাইম দিব পাৰিব নেকি?
অ পাৰিম পাৰিম ক'ব আপুনি।
হয়, মই আলোচনা কৰিবলৈ বিচৰা বিষয়টো হ'ল খেতি, মানে আমি আমাৰ অঞ্চলত কি কি খেতি কৰোঁ, বা কেনেকুৱা খেতি কৰা যায় ইয়াৰ বিষয়ে অলপ দুটাৰ মাজত অকনমান আলোচনা কৰিম বুলি ভাবিছো। এতিয়া আপুনি মোক আপোনাৰ এৰিয়াত কেনেকুৱা খেতি কৰে বা কি কি খেতি কৰে ইয়াৰ বিষয়ে অকণমান জনাব।
অ হয় আমিতো এতিয়া গাঁৱত থাকো ন আৰু আমি জা গাত আমাৰ জেগাত মানে ধানৰ খেতিটো বেছি কৰা যায় আৰু। মানে এতিয়া আৰু ধানৰ খেতি কৰি আছে মানুহবিলাকে শেষ হোৱা নাই।
বাৰিষা বাৰিষা চিজন খেতি কৰে হয়।
আৰু কি আছিল সেইটো অ ঠাণ্ডাৰ দিনত যে এটা মানে যিহেদি তেল ওলাই সেইটো কি কি ক কোৱা আছিল বা সেইটো।
বেহৰ বেহৰ বেহৰ বেহাৰৰ খেতি কৰে মানে হয়, অ, হয়, হয়। হয়।
ধান খেতি আৰু বোহৰৰ খতিটো বেছি কৰা যায়।
হয় মানে বাৰিষাৰ পিত হয় হয়।
অ ভাষাতেও তাকে এ কি কি কয় সেটো
আলু বিলাহী কবি এইবিলাক কৰেনে নকয় আপোনালোকৰ জেগাত।
মানে কৰে আৰু আমি অলপ চলপ সেইটোহে আৰু। ‌ আৰু আপোনাৰ ফালে আপুনি ক'ব অলপমান কি কি ক্ষেতি
আৰু মই ময়কে কি কি খেতি কৰা যায় এইটোৰ বিষয়ে কওঁ। তাৰ আগতে মই দুটামান প্ৰশ্ন কৰিম আপোনাৰ আগত। মানে এতিয়া বাৰিষা চিজন হয়, আপুনি কৈছে যিহেতু আপোনাৰ এৰিয়াত মানে এতিয়া ধানৰ বাৰিষাৰ চিজন যিহেতু ধানৰ খেতি কৰি আছে এতিয়া আপুনি অকনমান জনাব আপোনাৰ এৰিয়াত মানে কি কি খেতি কি কি ধানৰ তাৰমানে খেতি কৰা যায় এইটো অকণমান জনাব নেকি?
হয় সেইটো ধানৰ মানে নামবিলাকতো মই বেছি ভালকে নাজানো। তথাপি মানে অলপ চলপ জানো আৰু যিটো খাই থাকোঁ। মাইব্ৰা নে কি কয় সেইটো সেইটো বা কি ক'ব আৰু।
হয় মাইব্ৰা মাইব্ৰা মাইব্ৰা বৰা ধান হ'ব বৰা ধানতো এইটোতো খাৱ নাযায় এইটোতো মাঘ বিহুত টাইমত পিঠা বনোৱা যায় ন। বৰা ধান জাহা থান ৰঞ্জিত টঙাগুৰি এইবিলাক।
হয়।
হেল্ল' হয় হয়। আপুনি তাৰমানে খেতিৰ বিষয়ে তাৰমানে ধানৰ নামটো নাজানে হয়। এতিয়া মই আমাৰ আমাৰ এৰিয়াত বা আমাৰ, হয় হয় হয় হয় হয়। এতিয়া মই আমাৰ এৰিয়াত বা আমাৰ জোগাত ধান কি কি ধানৰ খেতি কৰা যায় ইয়াৰ বিষয়ে অকনমান আপোনাক মই জনাম বুলি ভাবিছো আৰু।
অ হ'ব আপুনি কওক অ।
এতিয়াতো বাৰিষা চিজেন যিহেতু, আমাৰ চবে জানে গাঁৱলীয়া এৰিয়া বা আমাৰ যিহেতু অসমত বেছিভাগ মানুহে কি কৰে, খেতি খেতিৰ ওপৰতে নিৰ্ভৰ হৈ কিনে নিজৰ ঘৰখিনি চলাই থাকা বা নি খেতিৰ দ্বাৰেদি জীয়াই থকাটো আমি দেখা পাই থাকো হয়, এতিয়া মই কম আমাৰ এৰিয়াত মানে এতিয়া বাৰিষা ছিজেন যিহেতু, গোটেই ধানৰে খেতি কৰি আছে। কি কি ধান খেতি কৰি বুলি ক'লে আমি প্ৰথমতে ক'ব পাৰিম, বাহাদুৰ ধান, ৰঞ্জিত এইবিলাই বেছিভাগ চলে আমাৰ এৰিয়াত, নিৰঞ্জনা এইবিলাক চলে, আৰু কিছুমান আজিকালি কি কয়, সদন কৰা থান বুলি কয়, কিছুমান সদন কৰা থান আহিছে তেনেকুৱা কিবা কি ধান আছিল এইটো, কিবা বড়ো ধান কিবা চাতছ কিবা এনেকুৱা কিবা নাম্বাৰ চাম্বাৰ থাকা এনেকুৱা থান আহিছে আৰু নতুন নতুন।
অ', এতিয়া আৰু হাইব্ৰীড হৈ গৈছে ন কিবা কিবি। সেইটো নতুন নতুন ওলাইছে আৰু, ময়ো গম পাইছোঁ।
এতিয়া আৰু তাৰ পিছৰত যি তাৰ পিছত কি হয় যেতিয়া ধানৰ খেতিটো শেষ হয় বা বাৰিষা চিজনটো খতম হয় তাৰপিছত কি হয় আমাৰ, কিছুমান খৰালি ছিজেনত বা কিছুমান খেতি কৰাতোই যেনেকুৱা বুলি ক'লে আমাৰ এৰিয়াত বেছিভাগ বেহৰ খেতিতটো প্ৰায় গোটেই ঘৰে কৰে, মানে যিহেতু আমাৰ তেলটো ঘৰত, ‌ডেইলি লাইফত মানে ব্য্ৱহাৰ কৰিবৰ কাৰণে লগা হয়, ‌ যাৰ কাৰণে বেহৰৰ খেতিতটো কৰে বেহুৰ টো আমাৰ দুটা ভিতৰ আছে। আপুনি জানে চাগে। মানে এটা লোকেল আছে এটা আৰু কি হয় আজিকালি চেও বহুত বেহৰ বুলি কৈছে যিহেতু, এইটো হাইব্ৰীড বেহৰ। অলপ হালধিয়া হালধিয়া ধৰণৰ থাকে ন, হয়।
অ' হয়।
এটাতো এটাতো ৰঙা হয়, এটো হালদিয়া হয়, জানে চাগে আ
উম হয় দেখিছোঁ।
হয়। এইটো দুটা ভিতৰ খেতিটো কৰে, লগতে কি হয় আমাৰ এৰিয়াাত কিছুমান ঘৰে, মানে খেতিৰ ওপৰতে নিৰ্ভৰ হয় যিহেতু। খাবৰ কাৰণে কিছুমান শাক পাচলি যেনেকুৱা বুলি ক'লে আলু, বিলাহী, কবি, কবিৰ বুলি ক'লে আমি বন্ধাকবি, ওলকবি, ‌ফুলকবি এনেকুৱা তাৰমানে তিনিটাৰিতৰৰ খেতি কৰাতো আমি দেখা পাই থাকো। আৰু লগতে তিয়হ, লেচেৰা, জিকা শল, এইবিলাকো খেতি কৰাত দেখা পাই থাকো, আপোনালোকৰ জেগাত
হয়।
কবি, কবি বিলাক খেতি কৰা যায় নে নাযায়?
কবিবিলাক কিছুমানে কৰে, কিন্তু কম আৰু। আমিও মানে ঘৰত খাবলৈ, মানে এইবিলাকো নক কৰো আৰু আগৰ লাষ্ট টাইম কৰিছিলো চাগে ঘৰত। অ কবিটো এবাৰ আৰু কৰা নাই চাগে।
কিছুমানে কৰে। চবেই নকৰে আৰু। উম।
খেতি মানে কিছুমানে কৰে হয়, আমাৰ গাঁৱতো এনেকুৱাইে। মানে গোটেই মানুহে, গোটেই খেতি নকৰে, কি বুলি কলে আমি কি হয়, মানে গোটেই খেতিৰ যেনেকুৱা কৰিব লাগে বা প্ৰচেচিং, ‌ যিটো প্ৰচেছ থাকে এই প্ৰচেছ বিলাক আমি কি নাজানো, যাৰ কাৰণে মানে কিছুমান যিবিলাক খেতি কৰিব জানে, আমি প্ৰচেচিংটো জানো। এইবিলাক খেতিটো আমি কৰা দেখা পাওঁ আৰু যোনবিলাক মানে খেতিটোৰ প্ৰচেচিং বা কেনেকুৱা কৰিব লাগে আগতে খেতিটো কৰিবাৰ কাৰণে কি কি কৰিবা লাগে খেতিটো ৰুই উঠি কেনেকুৱা যত্ন ল'বা লাগে এইবিলাক নাজানাৰ কাৰণে কি হয় কিছুমান খেতিটো কৰিব নোৱাৰো। যাৰ কাৰণে কিছুমান ঘৰে মানে খেতিটো নকৰে আৰু কিছুমান খেতিটো। ইতা মই কবিৰ খে গলে তো কি কবি খেতি কৰিবা গে'লে মানে বহুত প্ৰফিট হয় বুলি আমি জানো বা নিজে গম পাও মই। মানে আমাৰো মাজে-মাজে মাজে-মাজে অলপ-চলপ খেতি কৰে যিহেতু। কবি কবিৰ ফুলি যিহেতু কবিৰ ফুলিটো আগতে আমি কবিৰ খেতি কৰিবাৰ কাৰণে টোটো হাল বাই ল'বাই লাগিব। এইটোতো জেনেৰেলি কথা। তাৰপিছত কবিটোৰ যিটো ফুলি কবিটো ৰুবাৰ কাৰণে এইটো আমি নিজে ঘৰতো জোৱাই ল'ব পাৰে বা বাজাৰৰ পৰা কিনিও পাই আমি। আমি ঘৰতো কবিৰ ফুলিটো বনাই ল'ব পাৰে। ঘৰত বনাই ল'লেতো বহুত লাভ হয়। লগতে যদি ঘৰত পুলি বনাবাৰ কাৰণে সুবিধা নাই বা নাজানে আমি
আপোনাৰ মাতো আহা নাই যে।